হেল্ল'? অহ, কি নাই হোৱা এ ভাতকেইটা খাই পেলাই ভিতৰতে খোজকাঢ়ি আছো, তই?
অহ, মই খোজ কঢ়া নাই বহিহে আছো। খোজ কঢ়াটো ভালেই দে তই সদায় খোজকাঢ়।
উম ভিতৰতহে খোজ কাঢ়ো বাহিৰত নাযাও চোতালত। হয় ।
অ ভিতৰতে কাঢ়িবি আক এতিয়া বৰষুৰ দিন বাহিৰত নোলাবি কিনাকিনি ঘূৰি ফুৰিবি সেইটোৱেটো, সেইটো কাৰণে নোলাবি ।আজিকালি বৰ দেনযাৰ ।মই যে সেইদিখন যে উঠিছো আমাৰ দে উম ৰাতিপুৱা সময়ত হেই চুতাল হায়িব কাৰণে ভৰি মোচা খ ভৰি মোচা মেটখন দাঙি দিছো, তাতে অকমানিকা সৰুকে সাপ টো একে ধুনীয়াকে শুই আছে নহয়
অ
খাইৰ কাৰণে এখন চিৰিকেইটাৰ ওপৰতে পাৰ হৈ আছিলে। এখন দাঙি পেলাই সেইখিনিও সাপ ওলোৱা জেগাখিনি জেগা খিনি সাইব কাৰণে চোতালখন এফালৰ পৰা খাই আনিছো আও তাপা সেইখিনি জেগা পাইছোহি আও, ষ্টেপ কেটাতে তাকো।ষ্টেপৰ ওপৰত সেইখন পাৰ হৈ আছিলে মেট খন, তাৰপা আও সেইখন দাঙি দিছো সাপটো থুমথুমকে বহি আছে নহয় সেখনৰ তলত।
উম এই পাইচে বি হলে চাগে কাজি বিয়ালি শাত থাকে উম
প ৰাতিপুৱাই একেবাৰে তাপা অ ইমান ভয় লাগি গৈছে, এ সেইখনত দিয়ে গছকি। সে বোলো খোজকাঢ়ি অহা যোৱা কৰিছো। তেওঁ বোলো আটৈ জোৱাগৈ নাই ছিলে
অ তাক গাত পা হয় ন
অ তাত পৰা আহে ভয় লাগে তাৰ পৰা আহে মাৰি পেলালে অ খেদি দিয়ে হাতখনে মই নঙ। উ স মেট খ তাৰ তলতে শুই আছে তামো মাৰি দিয়া হলে। থাচকে ন? ডাঙৰ হোৱা হয়
উম ভয়ে লাগে আই সেইকাৰণে।
সৱো হলেও ডেঞ্জাৰ হোৱা হয় ডেঞ্জাৰ সাপ
উম এইয়া কাজি বিয়লিটো যে, সেইটো ইমান নাকামোয়ে, মানুহ নাকাময়ে সেইটো ইমান। কামুৰিলে কিন্তু বেয়া।
হয় নেকি?
উম দে শাক্ত যে হয় সহজতে নে কামুউৱেও দুখ পালেহে কামোৱে। এ আমাৰ ভিনদৰে থাকোতে
তাৰ পৰা একেবাৰে ভয়ে লাগি আছিলে দিনটো। তাপৰা ফেনাইল-চেনাইল দিছো। তেউজ বা নাই নাযায় ক'ৰবাতে সোমায় গৈ ফুটা তাপা মাইয়ে পেলালে। উপাই নাই আকৌ স নাযায়, মানে খেদি আছোঁ।
ভিনদেউ থাকোতে তুলি তলতে সোমাই আছিলে সাপ। শুই থাকোতে তুলি তলাতে কেইদিন আছে ঠিক নাই। তাৰ পিছত তে দুদিন তুলিখন দাঙি দিছো, ওলাই গৈছে নহয়। উ মই বোলো এ ত গমেই নাপাও বোলো কেতিয়াবাবা সোমাই আছে ঠিক নাই। অ তুলি তলত। কেনেকে আহি সোমাল আহি আও। উম, এতিয়া ফেনাইল দি থাকো। তাতে এতিয়া আমাৰ কবা জং ঘল ধেই হৈছে পিছফাল
অ।
ঢেৰ জংঘল আছে কথা কৈ লৈছিলো হে। আকৌ বৰষুণ পৰি আছে যে।
দুদিনতে উঠিয়ে আহে জংঘল বিলাক।
উম বাইখা দিন যে।
বাৰিষা দিন যে একদম বৰষুণ পৰিলে আহে জপ জপকৈ ঘাঁহ সোপা।
কে আহা নাই তুমিও ইমান তাত নাই। সাপটো ইমান নাই, এটা আছে মস্ত ডাঙৰ গোম সাপ এটা মস্ত ডাঙৰ, উম।
উম! একেলগে ঘুম ঘুৰি ফুৰে, অ'! তাতে ঘূৰি ফুৰে মানে।
অ' ঘূৰি ফুৰে, কলা মেচ মেচ এটা আছে আৰু এটা হেৰি মুগা গোম মাছে ছে। মুগা ৰঙৰ, দুইটা ঘূৰি ফুৰে, দেখা পাও আৰু মাজে মাজে। ইমান ভয় নকওঁ আৰু, তলৰ পৰা চাই থাকোঁ আৰু।
হে নিজৰ জেগাত থাককচোন একো নহয় নহয়! হয়, বিত চিত সো সোমালেই হ'ল, নিজৰ নিজৰ জেগাত পিছফালে সেনেকে থাকক আমাক
উম উম, সেফালে কিবা কিবি ধৰি কৰি খাই থাকক ন। এ সিহঁতকো আমি একো নকৰিলে আমাকো একো নকৰে ন, সিহঁতো এটা জীৱ হে, আমি একো নকৰোঁ। দেখিলে মানে আঁতৰি পেলাই গুচি আহোঁ ন।
আ খাইত আহি পেলাই গুচি আহোঁ বা দেখিলেও বেছিভাগ যাব যাব বুলি পঠিয়াই দিওঁ মানে হেৰি কৰি যা, যা, সেনেকুৱা কওঁ গে, অ আমাক কোৱা নিচিনা শুনোৱে পৃথিৱীখন চবৰে কাৰণে কাৰণে নহয় নহয় সিহঁতৰ কাৰণেও
অ' হয় আকৌ, চবৰ কাৰণে দেখিলে মাৰিবা লাগিব বা, অ'! কিবা কৰিব লাগিব, সেইটো কথা নহয় ন।
অ' সেইটোৱেটো।
থাকিলে ভালেহে বোলে, গা থাকে।
কি হয়?
সাপ খোটে গা বিষ বিলাক টানি থাকে বোলে। সেই কাৰণে বিষাইছেও নহয় জানোঁ। উম! মানুহৰ গা পৰা বিষ সোপা টানি থাকে বোলে।
উম!
তাকে, আজিপা সাতো লাগিছে ন!
আজিৰ পৰা সাত লাগিছে, অ'!
উম!
আগৰ দিনৰ মানুহেতো একো নাখায়ে ন? আইতা হতে, মামা হতৰ আইতা হতে। ফল মূল কিবাখিনিকে খাই থাকে, ফল ছল এনেকে, পাঁচ দিন, চাৰি পাঁচ দিন একো নোখোৱাকে থাকে।
উম ভাত পানী নাখায় আৰু, ৰুটি খাই ওপৰতে বনাই পেলাই। তাৰপিছত আকৌ, ফল মূল খায়। জলপান খায়। তেনেকে এ, এতিয়া আমাৰ আছে, আমাৰ এতিয়া খেলৰ মানুহ যে, বোৱা মানুহ কেইজনে। বোৱাৰ কেইজন নাখায়। সেইদিনা সেনেকৈয়ে খাই ফুৰিব। জল পান খাব। ফল মূল খাব। তাৰপিছতে ৰুটি খাব। আকৌ মাটিত না খাই ওপৰত।
উপৰলে খায়?
উম! উম, মাটিহে চোৱা। ন বাকী খিনি চোৱাতে। আ ন। ওপৰত খাই বস্তু খোৱা বস্তু বস্তু বিলাকো ওপৰতে থৈ দিয়ে।
অ।
মাটিত থৈ পেলাই নাখায়। পানী চানি চব ওপৰৰ পায়।
মাটিত নথয় মাটিত একো বস্তু লাগিব নালাগিব মানে।
অ লাগিব নালাগিব একেটায়েটো কথা হয় ন মাটিত পাই হেৰিতটো আছে উ ওপৰখনো ক পৰা হয় গৈ উম ওপৰতো কত হয় গৈনো মাটি পা হয় ন।
পানী পাই হয় সেইটো মানা কথা নহয় আ দে।
এ এসবাৰ ভুল ধাৰণা মানুহৰ আৰু।
অ ভুল ধাৰণা ভুল ধাৰণা লৈ লৈ মানে সেইটোৱে সেইটো কৈ কৈ মানে ডিমাগত সোমোৱাই দিয়ে যে।
উম আগৰ দিনতে এইবিলাক উলিয়ালে আৰু ন।
অ।
উলিয়ালে আগৰ দিনতে ক' এইটো সাতৰ চোৱা মানিব লাগিব। অমোক কৰিবা লাগিব উম। তেনেকে আগৰ দিনত সঁচা সচি আছিল চাগে। এতিয়াৰ দিনত আৰু ইমানটা হেৰি নাই। অ।
এতিয়া ইমান নাই আৰু এতিয়া মানিব লাগে মান ধুনীয়াকে কিন্তু এনেকেওতুন কোৱা নাই হয় নোখোৱা নক সেই শ্ৰদ্ধা হৃদয়ত থাক
এতিয়া যে সেয়া কামাখ্যা মন্দিৰত কিমান ঋষি ক্পোলা বিলাক আহি আছে দেখিছ। মোবাইলত বা টিভিত চাবিচোন উম টিভিত উম এইসপাহ বহুত দূৰে দূৰে পাই আহিছে। যে উম।
চাধু চামতটো আমাৰ ইয়াত নাই চব দূৰৰ পৰাই আহে। উ
অ! সাধু, সন্যাসীবিলাক, অ চব দূৰে পৰা আহি আছে। আহি সেইয়াত তপস্যা তাত বহি গৈছে আও। কিছুমান দেখিছোঁ তপস্যা কৰি আছে, কিছুমান আকৌ সেয়া আগে ইফালে-সিফালে ঘূৰি ফুৰিছে, অঁ! সাধনা কৰি থাকিব সিহঁতে। এহ-এহ পা চাৰিদিন সিহঁতে সাধনা কৰিবই আৰু। এই কাছ থকা পুখুৰীটো, তই গৈছানে বাৰু কামাখ্যা সাত
যোৱা নাই নহয় এতিয়া, তেতিয়া যে মেলা হয়। এতিয়া গলে বোলে ভাল লাগে ন?
এ এতিয়া যাব নোৱাৰিবি, এতিয়া বহুত বাট খোজ কাঢ়িব লাগিব একে তলৰ পৰাই খোজকাঢ়ি
উম! বহুত আগতেই মানে হেৰি কৰি দিয়ে। এতিয়া বে অ
উম! গা়ড়ী বন্ধ কৰি দিয়ে। কিন্তু এই টাইমত হে যোৱা ভাল, এতিয়া গ'লে ইমান মানুহ, ভালকে চাবও নাপাওঁ, এতিয়া মন্দিৰ বন্ধ নহয় জানো এইকেইদিন বন্ধ। উম! এনে ধৰি লক চোৱা-তোৱা যোৱাৰ পিছত গ'লে চাই আহিব পৰা যায় আৰু ন?
যোৱাই নাই নহয় এবাৰু মই।
অ! মই গৈছোঁ তিনিবাৰমান। এনেকুৱা মেলাত যোৱা নাই, মেলা হা!
তিনিবাৰ গলি নে বোলো?
অ! গৈছোঁ । উম! ভিতৰত সোমোৱা গৈ নাই যে। আহ! যাম বুলি ভাবিছোঁ দহ তাৰিখমানে, জুলাই দহ তাৰিখে যাম বুলি ঠিক কৈছে আও। সেয়া বোলে টিকেট কৰা নাই কৰিবহে।
অঁ!
চাই আছে ট্ৰেইনত কোনখন ভাল হয় আৰু?
অহ ', ভাল ভাল এখনো য দিয়া আখানাখন দিও।
উম', এ চ নবাদা কাটিব দিছ। ক
অহ ', এতিয়া গৰমত এছ কাট ল এচ লাগিবই গৰমৰ দিনত।
উ', তাত গলে সুবিধা হয় ন কি কিমান। হয় এই কবাত ধেৰ মানুহ যায়
সও মনি যা উম - উম আমাৰ অশান্তি যাব দিগদাৰ।
দে হ'ব দে ন।
অহ ', দে হ
হ'ব দে উম',